কোৱা কি মত তোমাৰ সেইয়া ভাতকেইটা খাই এতিয়া বহিছো।
উম, ভাত খালো বাৰু। এনেই বিচনাতে পৰি আছো অলপ। ৰেষ্ট লৈছোঁ, এই কামত লাগি আছিলোঁ অলপমান।
ঘৰৰ কাম নেকি।
ঘৰৰ কাম মানে পুখুৰীত গৈছিলো। কিবা সেই তাতে ঘৰ এটা বনাই আছ নহয়।
অ' ঘৰটা ন।
কামত অলপ লাগি আছিলে।
তোমালোকৰ আকৌ পুখুৰীত ভাল মান- তোমালোকৰ পুখুৰীত ভাল গৰমত একে মানে ঠাণ্ডা বতাহ মাৰি থাকেতো।
অ' তাত সেইটো এটা ভাল আৰু।
ধুনীয়া ঠাণ্ডা বতাহ এইকনত বহি থাকিবলে ভালেই লাগে।
মানে সেই গছখিনিৰ তলত যদি তই বহি থাক। ত মানে গৰম অনুভৱ নহয় আৰু। বিৰাট ধুনীয়াটো। উম, সেই তাতে অলপ মাছ বিলাকক জানা চানা দি পেলাই তাতে টাইম পাছ কৰি আছিলোঁ আৰু।
অ'। এতিয়া কি, গ'ল অ'। এই এইটো আজি কি- কি ভাত কি খালা।
ভাত আজি তোৰ ভাত দালি।
উম-উম, আমাৰো চেমেই দিয়া আমাক কালি আকৌ মাছ আছিলে কালি মাছ ফ্ৰাই কৰা, আজি আকৌ মাছৰ জোল বনালে সেয়াই আৰু
ঠিকেই আছে। পিছে হেৰি নহয় এই আবেলি যাম আম কেইটামান থৈ দিবিচোন
অ থৰিম দিয়া মই পাৰিব লাগিব এতিয়া পাৰাই নাই গছৰ ওপৰতে আছে
ভাল ভাল চাই আন কেইটামান পাৰিবি
অ পাৰিম পাৰিম এই এইটো আমাৰ ওচৰ মানুহে লৈ যায় পাৰি পাৰি
ন নাই তহঁতৰ হে আমজোপাৰ মানে হেৰিতটো বৰ ধুনীয়া
ধুনীয়া অ অ সতিয়া এতিয়া পাৰি থব লাগিব
ন তই পাৰতকৈ দিবি কালি সন্ধিয়া গৈছিলো তই নগলি আৰু
মই তোমাৰ এই টাউন গলো কাম আছিলে
অ অ তোৰতো কালি কাম আছিলে গম পাইছ এই ইয়াক পালো জোগীক পালো
সি তাৰাছতৈছে কৈছে বোলে কালি আমি ওলাইিছিলো
উম ই নাই মানে ই গ'লটোৰ ডিউটি লয়
লৈ গ'লোঁ
ৰমেশ গ'ল ডিউটিলৈ তাৰপিছত সি নাই কাৰণে আৰু ইয়াক ক'লো বলো আহিয়ে ক'লে কৈছে ক'ত আছা মোলৈ পুলৰ ওচৰতে আছো আহ গ'ল গৈ কথা পালো
অ প উম কালি মোক কৈছে কৈছে বোলে লগ পাইছো কৈছ কথা চথা পাতিলেও তাতে মানে আকৌ এই আহিব পাৰিলে নহয় মত তোমাৰ আকৌ এ গুচি গ'লো যে
উম আজি এই ৰমেশ থাকিবও পাৰে কালি নাইট ডিউটি আছিলতো যদি থাকে তেতিয়াহ'লে তাকে এবাক লগ ধৰিবগৈ লাগিব ন
অ' তাকে এপাক আহিবা আমিতো মই যাম চাগে আজি উম উম আকৌ বেয়া বাবু নহা কাৰণেও
আজি গৈ লৈ পেলাই অকণমান কথা বতৰা পাৰিবগৈ লাগিব ন তাক এই আজি কালিও ফোন মাৰিছিলো পৰহিও ফোন মাৰিছিলো সি মানে এইকেইদিন কামৰ ব্যস্ততাৰ কাৰণে সি হেৰিয়েই কৰিব পৰা নাই টাইমেই দিব পৰা নাই
ই এই তোমাৰ কামতে গৈ আছে আৰু হাইনে
সেইটোৱেই আহ ৰাতিপুৱাইে যায় কালি বাৰু কালি ৰাতিপুৱা যোৱা নাই বোলা কালি নাইট ডিউটি আছিলতো সেইটো কাৰণে উম
এতিয়া এই এইটো আমি তোমাৰ আজি যাম বাৰু আজি তোমাৰ ক্ৰিকেট খেলিবলৈ আজি মানে পিছ আমি চাই আহিলো বাৰু পিছখন পুৰা ভালেই হৈ আছে বাকী তাত আজি যাম চবে
হেৰি যে অকল আমাৰ গাঁৱৰ কাৰে সেই তামোলবাৰী খিনিও আহিব
খেলা কথা আছিলতো আজি তোমাৰ এই এইটো উতিছে আজি দাদাতে সি কৈছে বোলে কৈছে বোলে আজি বাজি খেলিম তোমালোকে আহিবা আমাৰ গাঁওৰ পোৱালিকেইাজমান যাব গোপিললথ খেলিমগৈ মানে আমি আকৌ আজিকৌ সোনকালে যাব লাগিব তোমাৰ পিছখন অকণ মানে কাটিব কৰিব আছে তোমাৰ এই এইকেইদিন নেখেলি নিেখেলি মানে পুৰা বন্ধ হৈ গৈছে তো তাৰপিছত সেইকাৰণে অকণ কাটিব কৰিব লাগিব
তাকে এই জান্দা গ'ল বোলে গম পাও
জদা গলগ ন
উম আকৌ আহিব তোৰ জইন কৰি পেলাই আকৌ আহিব বোলে ছুটি ৰ'ব এমাহৰ তেতিয়া আকৌ খেলিবলৈ যাব চাগে
অ জানদা থাকিলে ভাল আকৌ একে এটা পোৱালি মানে ফিক্স আৰু জানদা যাবই
নহ সেই
জানটো থাকিলে কথা নাই মানে জানটো যাবই য জানদা কি পষ্টিং কত হৈছে জানদাৰ পষ্টিং
বিহাৰ বিহাৰ মানে নতুনকে পষ্টিং পালে মানে তোৰ কেইদিনমান ছুটি পায়
অ এই আকৌ ঘৰত আকৌ এয়া খেতি বাতিও আছে নহয়
আকৌ এতিয়া খেতিৰ কাৰণে এইটো যেনিবা তোৰ সেই বছৰকৰ যোনটো মাহৰ চুটীটো যে লয়
অ অ অ সেইটো মানে এতিয়াই লৈ ল'ব ন এতিয়াই লৈ ল'ব তাকে অ' মানে তাত গ পেলাই আকৌ দাইৰেক্ট গুচি আহিব
ন তাত গৈ খালি জইনিংটো কৰি পেলাই গুচি আহিব আৰু
যাও তে কিমান কি এদিনতে পাইগেনে
উম এদিনতে পাই গ জানো কিহতৰ বা গৈছ ফ্লাইটতে গৈছে নে ট্ৰেইনত গৈছে
অ সেইটো লগতো কথা আছে
উম এতিয়া যেনিবাতো সেই হেৰিত নাই আৰু আগত তো তোৰ এয়া শ্ৰীনগৰতহে আছিলে
অ শ্ৰীনগৰত আছিলে অ এতিয়া তাত নাই এতিয়া তাৰাপা মানে আকৌ এতিয়া তাত পস্টিং হল
এতিয়া তাৰ পৰা ডাইৰেক্ট বিহাৰ,
এইটোয়ে বেয়া ন একে ঘৰত থাকিব নোৱাৰে তোমাৰ মানে ওচৰৰ জোগাত এতিয়াটো কিছুমানে এতিয়া এ এইটো কৰিলো। নোৱাৰি ন ওচৰত মানে ধৰি লও তোমাৰ অ ক'ৰবাত টাউনে চাউনে
মানে তই পাৰ অ এ গোটেই তোৰ যিমানটো চাকৰি কাল থাকে গোটেই চাকৰি বছৰটোৰ ভিতৰত তই পাঁচ বছৰমানটা পাৰ থাকিব আছিল নহয় মানুহটোত ন হেৰিত তেজপুৰত আছিলতো।
আছিল ন আমি আমি চাগে তেতিয়া সৰু-সৰু।
নট সৰু সৰু আমি পাইছো নহয় তেজপুৰত থাকিলে কেইবছৰমান
তেজপুৰত
তাৰপিছত তেজপুৰৰ পৰাই ডাইৰেক্ট গৈছে হ'বলা হেৰি লৈ শ্ৰীনগৰ অ আৰু সেই বয়সৰ লাষ্টৰ ফালে মানে চাকৰি তেতিয়া দি দিয়ে হ'বলা নিজৰ হোম টাউনত,
অলপ মানে বয়সতটো যেতিয়া হৈ যাব ন মানে তোমাৰ এই তোমাৰ আহ আৰু কেইবছৰমান আছেগে
থকাতটোতো মানুহটোৰ আছেই কিন্তু মানুহটোৱে দেখোন কয় বোলে মই চাগে গোটেই বছ চাকৰি নকৰিম আৰু বয়সৰ
অ ওলাই আহিব ন
অ মানে বহ
অ ৰি ৰিজাইন অ ৰিটায়াৰমেন্ট লৈ গুচি আহিব অ ৰিটাৰমেন্ট ল পাৰিব কিন্তু আকৌ এইটো আমাৰ দীপক বডেউতাও আছে নহয় সি আকৌ তাৰ আকৌ বয়স হৈ হৈ গৈ আছে সি আকৌ পষ্টিং মানে ৰেংকত বঢ়ি বাঢি গৈ আছে সিও এতিয়া সি চাব সম্ভৱ এতিয়া নেৰেই
নহয় এতিয়া নেৰেমানে তাৰ এৰিব লাগিবহে সাতাইছতে।
উম উম তাত তোমাৰ সি আৰু উপ আৰু এই দীপক বৰ্তা ন তাৰ বয়সো হৈ গ'ল আউ
অ' ৰণীৰ বাবে কৰা আছে সাতাইছত।
অ এতিয়া মানে চব ৰিটায়াৰমেণ্ট ল'ব
উম সাতাইছৰ পৰা বোলে তোৰ প্ৰায় হেৰি মানলৈকে এ থাৰ্টি টু মানলৈকে
অ'।
প্ৰায়ে অসমৰ আধা চাকৰি শেষ হৈ যাব।
অ' তাৰ পাছত মানে তোমাৰ আকৌ নতুন প'ষ্ট উলিয়াব ন।
মানে কি হৈছে সেই সময়ৰে আধা মানুহ গোটেই অসমৰ এতিয়া সোমাই আছে
তেতিয়া মানে তোমাৰ চৰকাৰে ছাগে আৰু প'ষ্ট উলিয়াব মানে বেছি- বেছি।
অ' তেতিয়াতো সাতাইশৰ পৰা পয়ত্ৰিশ মানলৈকেতো আৰু ভাবি থাক
উম তেতিয়া ভাল হ'ব তেতিয়া চাকৰি লোৱাটো অকন ভাল আছে। মানে তোমাৰ ধৰি লওক প'ষ্ট বেছি থাকিবতো।
সময়লৈকে বঢ়িয়া হ'বগৈ আৰু
অ' মানে আমাৰ মানে কি হয় আৰু এতিয়া কাট অফ লগতে কথা।
উম তহঁতেও ধৰ পঢ়ি পঢ়ি শুনি ধৰ বি এ পাছ কৰাৰ পিছত থাৰ্ড গ্ৰেডৰ এটা দিব
অঁ ধুনীয়াকে পাৰিম অ
থাৰ্ড গ্ৰেডৰ এটা ডিঅ' ডি অ' গৈ মানে তেতিয়া ভালেখিনি প'ষ্ট ওলাব লাগে।
তেতিয়া অ' তেতিয়ালৈকে ওলাবও পাৰে অ' তেতিয়া মানে ভালকেও ওলাব ই এতিয়া মানে কমাই ওলাব আৰু।
ন এতিয়াতো প্ৰথমটোতো চাগে জু জুলাই আগষ্টৰ ভিতৰত এটা এনে নটিফিকেশ্যন এটা দিব।
নটিফিকেশ্যন দিব ন অ' মই সেইদিনাখন মানে তোমাৰ এনে পুলিচৰ পাইছিলো কিবা। এ এইটো জুনৰ সোতৰ তাৰিখ নে ওঠৰ তাৰিখৰ পৰা
অ পুলি পুলিচৰটোতো তোৰ একজাম হেৰিমান হৈ যাব এই আমাৰ এই বছৰৰ লাষ্টলৈকে হৈ যাবগৈ।
অ' কিন্তু নহয় মই তোমাৰ এনেই ৰিল এটা পালো তোমাৰ একে আ সোতৰ ওঠৰ তাৰিখ মানে কি অনলাইন এপ্লাই ইষ্টাৰ্ট আৰম্ভ হ'ব। এতিয়া ফেক ওলাইছে ছাগে এনেই।
এ নহয়- নহয় এনেই মই যিমান দূৰ শুনি আছোঁ তোৰ লাষ্টৰ ফালে একজাম হৈ যাব লাগে ৰি
অ'- অ' তেতিয়া মানে তাৰ পাছতে চাগৈ সম্ভৱ আকৌ উলিয়াই দিব ন।
ন।
এই উলিয়াই দিলে এবাৰ দিব লাগিব বাৰু।
এ পুলিচৰ প্ৰথম কি হয় দৌৰ চৌৰ হয় নেকি।
প্ৰথম দৌৰ নহয় প্ৰথম ৰিটেণ ৰিটেণ হয় নেকি প্ৰথম অ' ৰিটেণ হয় ৰিটেণত যেতিয়া নাম আহিব তেতিয়া মানে দৌৰাৰ চান্সটো থাকে আৰু উম। এনেই মানে অনাই বনাই দৌৰি লাভ নাই যদি মানে চান্স আছে যে নাম আহিব বুলি তেতিয়া মানে দৌৰাটো বেলেগ।
মানে তই ভালকে পঢ়ি যদি তই একজামটো দিয়। তেতিয়াতো নিজে গম পাবি নহয় যে মোৰ নামটো আহিব।
আহিব বুলি অ এনেই এনেই মানে তোমাৰ ধৰি লোৱা আজিকালি কাট অফ যেনেকুৱা মাৰে আৰু তোমাৰ একজাম মানে একজাম যদি ভাল নহয় তুমি মানে দৌৰি ইমান লাভ নাই এনেই দৌৰি থাকি কি লাভ আছে হয়নে
তাৰ মানে কেনেকুৱা আছে প্ৰত্যেক বছৰে বছৰে কাট অফটো বাঢ়ি বাঢ়ি গৈ আছে পোৱালি যিমান বাঢ়িছে কম্পিটিছন হৈছে ন
আমাৰ এতিয়া আমাৰলৈকেতো সম্ভৱ আৰু বাঢ়িব চাগে।
সেই বাঢ়ি বাঢ়ি গৈ থাকিব সেয়া
এতিয়া আমি আমাৰে কথা আৰু
এ এসময়ত ধৰ তোৰ অসম চাকৰি কিমান এই প্ৰথম যেতিয়া বিদাহন্তে পাইছিলে
অ' অ' অ' তেতিয়া অ' সহজ অ এতিয়া মানে আকৌ চাৰ্টিফিকেটখনও আছে।
অ' তাৰপিছত তোৰ সি পোৱাৰ পিছত কোনে পাইছিলে আমাৰ গাঁৱত এডিয়াৰি?
উম, এডিয়াৰি কপিলা পাইছে নেকি?
অ' কপিলে পাইছে কপিলৰ ফালত অ' অলপ অলপমান হাঁই আহিছে। তাৰপাছত অ' তাৰ পিছত তোৰ ইয়াৰ আগৰ জোনবাৰ আছিলে ৰণীহুতে জোনবাৰ তাৰপাছত আমি দিছিলো সেইবাৰ আৰু অলপ হায় হ'ল।
আৰু তাৰপিছত এইবাৰ মানে
আৰু কাটত যাব
বা মানে বাঢ়ি, বাঢ়ি
বাঢ়ি বাঢ়ি গৈয়েই আছে, তাকো কেনেকুৱা তোৰ দছ মান বাঢ়ি যাই বে।
অ' মানে প্ৰতিক বছৰে বছৰে দহ দহ লোকো বাঢ়িছে ন?
অ' ত তেনেকে বাঢ়িলে তই ভাবচোন কিমান কাটঅফ বাঢ়ি বাঢ়ি গৈ আছে নবৈৰ পৰা ধৰ এশ এশ প এশ দহ হ'ল
এশ দহ এশ বিশ যদি কাট অফ মাৰে পোৱালীয়ে ক'ত পাছ কৰি যাব।
সেই তাৰ ভিতৰত ওলাই যাব আৰু জোনবিলাকে তোৰ সেই এ পি এছ চি কচিং কৰি আছে, জোনে এনি টাইম পঢ়ি আছে, সিহঁত তাৰ মাজত যে বা ওলাই যাব আৰু।
এইবাৰ যিয়ে হা পেপাৰ লিক আৰু
সেইটোৱে, মানে কি হ'ল সিহঁতে অলৰেডি পঢ়ি আছে যে
উম উম উম।
ত' সেই পঢ়োতে পঢ়োতে সিহঁতৰ মূৰত ৰখি আছে
এইবাৰ বোলে আকৌ মই শুনামতে কিবা এছ এছ চি পেপাৰ লিক হৈছিলে?
অ' অ', এ এছ এছ চি এছ এছ চিটো হয় বোলা এই নীটৰ হৈছিলে।
নীটৰটো হৈছে বাৰু কিন্তু এছ এছ চি মই লিক হৈছে বুলি শুনিছিলোঁ মানে কিবা এছ এছচি এছ এছ চি কিবা বোলে এক্জাম দিওঁতে বোলে কিবা কম্পিউটাৰে কাম কৰা নাই নে, চাৰ্ভাৰে বোলে চাপৰ্ট কৰা নাই তেনেকুৱা কিবা
নাই সেইটোতো সেইটোতো থাকেই আৰু
থাকেই ন, অ' যাৰ যাৰ য'ত ধৰি লওঁ তোমাৰ তুমি ধৰি লোৱা এক্জাম দিব গলা তোমাৰ বোলে চাৰ্ভাৰটো কাম কৰা নাই তুমিটো একজাম দিবই নোৱাৰিবা তেতিয়াতো আৰ্মিও টো একো কৰিব নোৱাৰে, তোমাৰতো এটা বছৰ এনে ড্ৰপ হৈ গ'ল।
গ'ল এনেই গ'ল, ইমান কষ্ট ধৰ কৰিলি তই, তই কষ্ট নী কলাৰটোৰ
এ এইটো কাৰণে ইমান বেয়া হৈছে, এতিয়া যদি ভাল হোৱাহেতেন তেতিয়া মানে চাকৰিটো পোৱা চাঞ্চ অকণ থাকিলহেঁতেনো, ধৰি ল'লে আজিকালি যিহে পেপাৰ লিকাওঁ এই এডিয়াৰীৰ এইবিলাকো নহয় বাৰু এ ডি আৰি, আছাম পুলিচ কিন্তু এই ষ্টেটৰ চাকৰিবিলাক
কি ক'বি আৰু মুঠতে